শুনিছানে হেল্লো' হেল্লো অ শুনিছা শুনিছানে
অ শুনিছু শুনিছু কি কৰিছা কি কৰিছা
এ মই কি কবা আৰু বাচন থাচন ধুই টিভি লগা অকন বহিছু বাচন থাচন ধুই টিভিটো লগাই বহিছু হেল্লো শুনিছা
অ অকমান ফোনটো ফোনটো কৰোতে প্ৰথমে এ কোৱা হয়ে নহয় আমাৰ
অ
নেটৱৰ্কতো অলপ ইফাল সিফাল
অ অহ হ অই
অ তাৰ পিছত আৰু থিক হৈ যাই গে সেয়াই বাকি বাকি ভাল আৰু তোমাৰ দিনক দিনে ধুনীয়া সৈ গৈছা দে তুমি
হয়নে?
দিনক দিনে বলু বৰ ধুনীয়াজনী হৈ গৈছা
থেঙ ইও উফ ৰাম বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ
একদম খাই মিলি ফিগাৰ ধুনীয়া মেন
ইছ ৰাম! ৰাম উমহ উমহ উমহ
অ'
শুনি ভাল গৈছে
অ ভাল লাগিবই আকৌ ইমান ধুনীয়া ক ইমান ধুনীয়া কৈছো ধুনীয়া কে কৈছো আৰু প্ৰসংশা কৰিছো
অ এইকাৰণে ধন্যবাদ এটা দিছো হয়নে নহয়
তুমি বাৰু মিছোৰ পৰা ছোপিং কৰা নে
উমহ উম হ
কি আনা
কিবা কিবি কাপোৰে আৰু
কাপোৰ
মিছো পৰা মই সজোৱা বস্তুটো সোষ্টো কিবা বৰ কম দামত পাওঁ দে বৰ ভাল ভাল
সজোৱা বস্তুটো অনা নাই নেকি পাই পাই ন কম দামত
অহ পাই ভাল দামত কম প্ৰাইজ তে পাই,
হয় নেকি? মই আনি পোৱা নাই কিন্তু মই
কাপোৰ বোৰ ভাল নাহে আমাৰ মায়ে কাপোৰ আনিলে। আমাৰ খুৰীয়ে মায়ে আমাৰ খুৰীটো ধেৰ কাপোৰ কিনে, খুৰীৰ তেতিয়া আমাৰ আহ!
তুমি চাদৰ মেখেলা কথা কৈছা।
চাদৰ মেখেলা আনিলে এই অহ গম পাইছোঁ তুমি টো কুৰ্টি আনিবা। এইয়া চাদৰ মেখেলা আনিলে। আদা খিনি এই কি? ওপৰৰত কালাৰ চালাৰ গুচি বগা হ'ল কাপোৰযোৰ মানে পিন্টো নাইকিয়াই হৈ গ'ল ঘৰত কিনা কাপোৰ আনিছিলে। পিয়'ৰ কটন বুলি। এই যে প্ৰীম থাকে আজি, কি? কটনৰ এটা কাপোৰ ওলাইছে প্ৰিন্টেড হয় মানে হে হেৰী, কৰা নিচিনা ফেব্ৰিক কৰা নিচিনা সেইটো গোটেই ৰং তে ওলাই গল
ফ্ৰেব্ৰিকটো গুচি যায়। এ এনেইতো ফেব্ৰিক কৰা কাপোৰ বিলাক যায়গৈ ন
নহ নহয় ফেব্ৰিক নহয় এইটো কিন্তু তেনেকে, কৰিব পাৰি আৰু তুমি এটা কথা জানানে তোমাৰ যদি কিবা বিদ্যা থাকে হাতৰ বা তুমি যিকোনো কিবা কৰিব পাৰা বা কাপোৰৰ ব্যৱসায়ও কৰিব বিচাৰা। তুমি মিছৰ লগত ক হেৰি কৰিব পেলাই তুমি ব্যৱসায়টো কৰিব পাৰা।
অহ'
যদি তোমাৰ কাপোৰ ফটো পছন্দ হয়। তেতিয়া মেছই তোমাক আহ যেনেকে অৰ্ডাৰ দিয়া তোমাৰলৈ তেনেকে অৰ্ডাৰ আহি যায় মানে
অ' মানে ৰিচেল আৰু ৰিচেল
অ'
ে লাৰ আৰু সেইটো তোক কয় নেকি তেনেকে কৰে ন কিছুমানে
মই টাই ট্ৰাই এটা মাৰিম বুলি ভাবিছোঁ। কিন্তু আগতে এইটো জানি ল'ব লাগিব। মানুহ বিলাকে কি কৰে মিছৰ পৰা দুটা বস্তু দিছে যেনিবা। এটা ৰাখি এটা ৰি ৰিটান মাৰি দিয়ে মানে গতিকে সেই বস্তুটো বজজাতিবোৰ কোনোবাই কৰিলে আকৌ না কথা হ'ব ন!
উম, সেইটো বেয়া নেকি?
নহ নয় সেইটো কৰিলে তুমিতো কোম্পেনীয়ে ৰিস্ক নলয় ন এইবিলাক বস্তু কিছুমানেতো মানুহে কৰেই এইবিলাক মানে ধৰা তুমি দশটা দিছ। ৰিয়ান মাৰি বিৰলা ৰিটাৰ্ণ মাৰি দিয়াৰ লগে লগে তুমি আঠটা দি পঠিয়ালা।
উম।
এতিয়া তুমি কোম্পানীত কাক কবা কোম্পানী আনডাৰত তুমি কৰি আছা তুমি এটা সৰু সৰু এটা হেৰি বুলি ধৰা নিজকে
উম।
অহ'
তাকেই বেয়া নহয় কিন্তু ন' ৰিচ
অ', সেইটো ভাল।
উম!
হাতত পইচা চইচা নথয়, তাৰচত ল'ৰাটো
কিয় নহয়!
ফোন কৰিলে ৰিচিভ নকৰে
অ' অ' কিছুমানে বদমাছি‌ কৰু বুলি কৰে এনেকুৱা,
মই কিন্তু হাতত পইচা থাকিলে হে মই অৰ্ডাৰ কৰু
গিলা অৰ্ডাৰ কৰিলে আমাৰ বেলেগ অৰ্ডাৰ হক নহক হাগিছটো অৰ্ডাৰ হয়ে আৰু
অ' আ হম
ডাঙৰ ডাঙৰ পেকেটত,
উম!
ছশ পোন্ধৰ ষোল্ল এনেকুৱা টকা।
অ' নহয় হেৰি কেই পিছ ধৰে?
অ' ছিক্সটি ফ'ৰ।
অ'।
আগতে কম থাকে। আজিকালি সৰহ কে থকা এটা ওলালে সেইটো আনো।
হম।
এমাহ নজায় নহয় তথাপিও।
নাজায় ন।
অ হ দুটাকে হ'লেও ধৰা ত্ৰিশ দিনত ষাঠিটা।
হম।
তো তিনিটাকেও যায় যে কেতিয়াবা চাৰিটাও লাগে।
হম।
এনেকুৱা কথা। এতিয়া গৰম দিনত অকন কম লগা হ'ব। কোৱা। গৰম দিনত ঘাম ওলায় থাকে যে কম মুতে।
উম গৰম দিনত চবৰে ডাঙৰ মানুহৰো নহয় পেছাপ কমকৈ হয়।
হে আৰু কি ক'বা?
হেৰি এইটো কি বুলি কয়? বাকী শুবলৈছে নেকি ঘৰৰ মানুহ। শুলেই নি
এ এ নাই।
ওচৰৰ পাজৰৰ মানুহবোৰ সোনকালে শুৱে নে? ওচৰ পাজৰ মানুহবোৰ সোনকালে শুৱে নে?
উম, মানে উ চাৰে দচ শুই দিয়ে আৰু তাতকে আগে নুশুৱে।
অ', তোমালোকৰ কিনাৰ দুটা ঘৰৰ মানুহ আছে নে?
আছে, আছে অ', আজি নাই নেকি জানো।
নাই এনেই মানুহ আছে নাই?
অ', থাকে, থাকে।
অ'।
কিন্তু চাৰেদস্তা মানলৈ চ'ব শুই দিয়ে। আমাৰ এঘাৰ এটামান বাজিব।
অ', হেৰি নহয় এ তুমি চিনি পোৱা নাই নহয় জুলি যে চিনি পোৱা নহয়? জুলিৰ ভায়েকৰ হেৰি ছোৱালীজনী হ'ল হ'বলা।
অ'।
সেহঁতৰ ঘৰত আকৌ ছোৱালী নাই
কেতিয়া হ'ল ছোৱালী?
হ'ল, মাজতে ফটো পাইছিলো মই।
উম।
ফেচবুকত
উম।
সি তেজপুৰতে থাকে। উম, তেজপুৰত কৰে।
উম।
সি তেজপুৰত কৰে ঘৈনীয়েক জানো ক'ত থাকে বেলেগ ক'ৰবাত থাকে গুৱাহাটী চাইডে থাকে হ'বলা অ'।
অ', ঘৈনীয়েকো জব কৰে ন?
অ', কিয় হেৰি নহয়, জানো পুলিচ অফিচাৰ? এছ আই।
হয়, নেকি?
হয়। সেইতি যোৰ কি-হেৰি ঘৰ বনালা ন তোমালোকৰ তাতে?
অ', অ', সেইটো গম পাওঁ বাৰু ঘৰ বনোৱা কথাটো
অ'।
উম।
সেইটো কাৰণে তাৰ মাজে আগতে ফোন কৰে আজিকালি নকৰা হ'ল, মইয়ো বাদ দিলো আৰু। বহুত দিন কৰা নাই মোৰ আকৌ মোবাইলটো নাম্বাৰবোৰ ডিলিট কৰিব নোৱাৰে জানানে। চেফ থকাবোৰ জানো কিয় দিলিট নহয় ঢেৰ দিগদাৰ, নিছো মই এনেকুৱা নামই আগত বহুত নাম্বাৰ ডিলিট কৰিলো ফ্ৰেন্ড চাৰক'ল কোনোবাই কোনোবাই যোনে যে এই ফোন মেছেজ এটা নকৰে যে দেখিলে
উম!
অ' তেনেকুৱা কোনো মানুহৰ নাম্বাৰে নাই
লগৰ চহৰ তেনেকুৱা কোনো নাই মানে? এনে নাম্বাৰ টো থৈ নো কি কৰিম মই হাই হেল্ল' কে যদি কথা এবাৰো না পাতে
সেইকাৰনে হেৰী কৰিলা,
অহ! দেলেটে কৰি দিলোঁ নাম্বাৰ আকৌ আগত আগতে পৰিছিলোঁ এতিয়া এইটো নতুন মোবাইল নোৱাৰি।
উম!
আৰু মোৰ মোবাইল টো বহুত হেংগাই,
নতুনতে হেং মাৰিব হলেই না
ছোৱালী চাই থাকিলে নে এই মোবাইল টোৱে বেয়া, মোবাইল টো মোৰ কাৰণে, উপযোগী নহয়।
কি মোবাইল নো তোমাৰ,
এইটো মোৰ ৰিয়েল মি।
উম।
ৰিয়েল মি কিবা এটা আছিলে নাম টো। এছ টোৱেলভ নে এষ্ক টোৱেলভ নে তেনেকুৱা কিবা এটা আছিলে। ওৱাই টোৱেলভ। এইটো মানে ইমান দামী নহয়। আচলতে সদায় অকণমান দামী লব লাগে। তেতিয়া মানে ভাল কামটো আহে আৰু ই হেং মাৰা থাকে ন দামী মানে তুমি ষোল্ল হাজাৰ বা পোন্ধৰ হাজাৰ বা ওঠৰ হাজাৰ ভিতৰত লোৱা
উম।
বিশেষ কে ষোল্ল হাজাৰ, সোতৰ হাজাৰ আৰু তেনেকুৱা মোবাইল ল'লে মানে একো তোমাৰ প্ৰব্লেম নকৰে। কিন্তু পোন্ধৰ হাজাৰ পৰা তলত যদি ৰাফ ইউজ কৰাকে মোবাইল লাগে মানে এইটো কিবা এটা খোৱা ইটো কৰা সিটো কৰা। সেইটো কৰিব হ'লে মোবাইল টোৱে কামত নি দিয়ে মানে মোবাইল টো বেয়া কৰি দিব।
উম।
হয় বহুত দিগদাৰ দিয়া দিয়া ঠিক আছে দেই মই আৰু খোৱাও,